হেল্ল' অ কি কৰি আছ?
এইয়া মোবাইল তোকে চাই চাই বহি আছো।
তই আজিহে সময় পালি ন ফোন কৰিবলৈ কালি পৰা ফোন লগাই আছিলো।
এ নহয় অ' তোৰ মানে ইণ্টাৰ্নশ্বিপৰ হেৰিয়াত কথাত একদম ব্যস্ত হৈ আছিলো জানয় দেখোন ইণ্টাৰ্ণশ্বিপ দিছে বুলি।
আহ আহ।
ইণ্টাৰ্নশ্বিপটো এতিয়া মোৰ মানে কালি খতম কৰিলোঁ তাৰপৰা আকৌ ৰিপৰ্ট ছাবমিট কৰিব লাগিব এতিয়া।
অ ধৰা নিপদজ্ৰামিত কেতিয়া দিছা দে
ৰিপৰ্ট ছাবমিট আমাৰ এই এখন ডেট চেট নাই এতিয়া কিনো কয় যেনিবা আমি হলো। তহতৰা কেতিয়া দিছেনো দেত?
আমাৰ দেত দিয়াই নাই আমাৰ সেইবোৰ কৰিবলৈ আৰম্ভ কৰিছিল আহিলো হে এক তাৰিখ আহিলে ইমান কি তাৰিখ হবা।
অ, আমাৰ স জুলাইটো আৰু তিনদিন পাঁচ দিন কি তিনদিন আৰু দুদিনৰ ভিতৰত দিম আৰু মানে অলৰেডি আমাৰ কাম খিনি হৈ গ'লতটো।
আহ, আহ।
ৰিপৰ্ট বনাবলৈ ধৰ দুটা সময় লৈছোঁ তাৰপিছতে এ চাবমিট কৰিম আৰু। কৈ দিয় আৰু।
আহ, অ', ত, তে সহঁতৰ আমমানো কিনো পাই জানো
উম। তাকে ভাত পানী
ভাত খালো বা ৰাতিপুৱাাতো খালো খাই বৈ কাঁহী বাতি কেইটা ধুলো ধুই মেলি গাত টো ধুই লৈ ফো ফোনটো ল বহিছিল তই ফোন কৰিছ।
অ বনাই এলাই খালি নে কি কৰিলি?
আহ,
দুপৰীয়া ভাতৰ বোলো কি কৰিলো বনালি নে নে দুপৰীয়া ভাতো খালি
ৱে ভাত বনাম হে। ভবাই নাই তেতিয়া বাঘৰটো শোন সোমাবলৈ দেখোন ক
সেই মা হতৰ যে কিবা গা বেয়া হৈছিলে ভাল হৈছে নে নাই?
এ, পাপাহতৰ অকমান ভাল হৈছে পাপা আজি বাা পথাৰলৈও গৈছে কিন্তু মা ভাগৰ ইমানকে হোৱা নাই কাহটো মানে কমা নাই
অ', এনে মেডিকেলত দেখুৱাছা নাই বাৰু
দেখুৱাইছে দেখুৱাইছে তাত এই জ্বৰৰ বেজিটো মাৰিছিলে।
অ।
তেনেকে মোৰ ভাল হে গৈছেগে
লৈ য মে এতিয়া জ্বৰ একদম বহুত বেয়া হৈ আছে মানুহৰ টাইফএড চাইফয়েড হৈ আছে মোৰ দেউতাই সেয়া মাজতে পৰি পেলাই গৈছে
অ', তই কৈছিলি ন সৰা ফুট কৰেৰে
উম সেইবোৰে এতিয়া মানুহৰ মানে একদম বেমাৰ হৈ আছে পুৰা। এ গোটেইটো পৰিৱেশটোৰ কাৰণে হৈছে গম না না না মানুহৰটো এতিয়া গৰম দিছে গৰম দি পেলাই তেনেকে বৰষুণ্দও গৈছে।
সেইটো হয় বাউ অ
তেনেকুৱা কাৰণে মানুহৰ আজিকালি গা বোৰ মানে একদম সঠিক জেগাত নথকা হ'ল
অ সেইটোয়ে আৰু আজিকালি কি হৈছে তই গম পাও নে মানুহবোৰ অযথা যে যি দি যে খাবলে যে লৈছে এইবোৰ
অ খাদ্যটো ডাঙৰ কথা হয় এইটো সঠি সঠিক কথা কৈছ ত খাদ্যৰ কাৰণে মানে আমাৰ বহুত দিগ কিয় পাইছে?
সেইটোয় এইটো আজিকালি তই এটা কথা শুন দেই আমাৰ এতিয়া পিজিত কি খুৱাইছে তই গম পাৱানে? হেৰি এ বন্ধাকবি এতিয়া পৰা বন্ধাকবি
এতিয়া, এতিয়া বন্ধাকবি খায় নে কোন সোমোৱাই লব খুৱাটো ব কিবা মানুহ দেই।
নহয় নহয় মানে কি হয় এ নহয় এতিয়া বৰমা হেতৰ গটো মানে দুখ নাই চব ছোৱালীয়ে মানে জি টি বস্তু নাখাই দেই তো মানে নেখাই তেদি কি কৰিব হেৰি এই বৰমাই হতে মানে এইবোৰ বেছিকে অৰ্ডাৰ দি খালে বেয়া পায় ন সেহেতি কি কৰিব আমাৰ ঘৰ মানে এনেকে ৰুমৰ ওচৰতে দোকান এখন আছে সেই দোকান খনৰ দাদ তোক তেহেঁতি কলা পনঠিন আনি থবলৈ ক'ব। তাৰ পা সেহেঁতি অৰ্ডাৰ দি বস্তুতো আছ তাৰাপা ল'ব নহয় লৈ আনি মেলি ৰুমলৈ লৈ আনি তাহহাঁতি খাবহি মানে
আচ্ছা।
সেইটো সেহঁতৰ কাৰণে মানে এতিয়া বে বেয়া নহ সনভু কবি মই ইনেই কব বন্ধাকবি ভাজি বহুত ভাল পাওঁ কিন্তু এতিয়া যিটো সাৰ দি ব ন্ধাকবি টো হেৰি কৰিছে তোৰ চি কি খাবি নহয়।
এ এইবোৰ খাবলৈও বেয়া বিজলুৱা বিজলুৱা হৈ চায় জাগে দেই।
অ', সেই কেনেকুৱা লাগিছে ন সিদিনা খাই লৈমি তোপা কলো মই সেইটো কথা মোলো এতিয়াই এবোৰ নিদিব তাৰ তেতিয়া বৰমাই কৈছে, কৈছে কি দিম বাৰু কোৱাচোন ইজনীয়ে বোলে আমুকটো নে খা সিজনীয়ে বোলে তামুকটো নেখা।
তেখেতৰ আকৌ ছোৱালীবোৰৰ ভাগৰ হেৰীটো অকমান বেছি।
নহয়, অ' মোৰ-মোৰ লগত তেনেকুৱা নাই আকৌ দেই, মোৰ ভাত নহ'লে মই জীয়াই থাকিব
সেইটোৱেই ন, যিহকে পায় তাক-সেইয়াকে খাব লাগে, হেৰি ফুটপাথত যিকেইটা-যিবোৰ মানুহ ঘূৰি ফুৰে, সিহঁতৰ দেখোন এক একোৱেই খাবলৈ নাপায়।
সেইটোৱেই।
সেইটো কথা মানুহে চিন্তা কৰিব লাগে আৰু আজিকালি পাচলিবোকৰ সাৰ দিয়া পাচলি, মানে আজিকালিতো বজাৰৰ পৰা যিবোৰ পাচলি কিনি আনে ন, মানুহ কে সেই পাচলিবোৰ এক নোৱাৰে মানে খাবই নালাগে একদম বেয়া কথা খোৱাটো।
অ', আমাৰ ঘৰত আজিলৈকে পাচলি কিনি খোৱাৰ ৰেকৰ্ড নাইকিয়া গম পাৱ, কালি মই কি কৰিলো চাইলো যাও তেনে মানে ঘৰত কৈছো, এ কিমাননো জিকা, ভাত কেৰেলা, এইবোৰ কেৰেলা কেে খাই থাকিম মই তেতিয়া মাক ক'লো মানে, মই বুলো মই কিবা এটা যদি পাওঁ লৈ আনিম ৰ'বাচোন, তাৰপৰা সৈই চাৰিআলিলৈ যাওঁতেনে পটল-পটল চালো পটল যেনিবা কেজি চল্লিশ টকা, তাৰে আধা কেজ কেজি বিশ টকা এটা দি আনিলো।
অ' অ'।
আনি মেলি আজি ভাজি বনাইছোঁ, মানে সেইটোৱেই, আমাৰ বাবাই মানে কি কৰে, এই সাৰ দিয়া পাচলিবোৰ মানে নানে।
সেইটোৱে এই সাৰ দিয়া মানে এতিয়া কি ঘৰত যিবোৰ পাচলি হয় ন, সেই ঘৰৰ পাচলিকে খাব লাগে, কিন্তু আমাৰ সমস্যাটো কি ঘৰত মানে কাৰোবাৰ ঘৰত যদি জিকা আছে, অকল জিকাহে আছে, বেলেগ বস্তু নাই মানে।
উম, সেইটোয়ে, এতিয়া আমাৰ ঘৰত আছে আৰু যেনিবা সেইতোকে, এতিয়া আমাৰ ঘৰত মানে কি হ'ল গম পাৱ নাই, তোৰ জিকা, ভাত কেৰেলা, কেৰেলা, তোৰ মূৰটো মানে বেয়া হৈ যাবগে একেসোপা বস্তুকে সুধিবি কি বনাইছে জিকা, কিবা বনাইছা ভাত কেৰেলা, অকল সেইখিনি, তাৰপৰা এতিয়া ৰঙালাও যেনিবা আমাৰ ঘৰত অকল পাপাই মইয়ে খাওঁ, ভাইটিয়ে খাওঁ, এহেঁত মা মাহঁতে নাখায়।
উম, উম।
সেইটো কথা মানে তেনেকে এতিয়া হেৰি চেৰী বনাবলৈও হয়, তাতে আমাৰ উম, আৰু মোৰ মানে কি খাবলৈ মন যায় গম পাৱ নে, মাটিমাহৰ দালি।
আগতে-আগতেতু মানে যেতিয়া মাটিমাহ দালিতো বজাৰত আহে ন, সেই তেতিয়াই মাটিমাহৰ দালিটো-মাটিমাহটো কিনি পেলাই থৈ দিব লাগে, ফলাকেই হওঁক বা গোটাকেই হওঁক থৈ দিব লাগে, নহয় মাটিমাহটো কেইদিনমান-দিন হ'লে মানে খাই ভাল লাগে, তই চাবিচোন কেইদিনামান দিন হ'ব লাগে তেতিয়া মজা লাগে।
অ', মই যে সেই মাত মাহ দালিয়ে তোক কৈছো আৰু, মই কেনেকুৱা ভাত খাম বুলি ভাবিছ আৰু।
এ ৰাম।
উ, সঁচাকে, মই কৈছো নহয় মোৰ মাটিমাহৰ দালিসমান মোৰ ভাল পোৱা বস্তু নাই নেকি।
তাকে ময়ো খাই ভাল পাওঁ কিন্তু সেই এতিয়া বস্তুটো পালেহে খাবি নোপালে ক'ত খাবি।
অ আমাৰ ঘৰত ন আমাৰ ঘৰত ইমানকে মানে মাটিমাহটো নবনাই কেলে মাহ ভাগৰ এইটো কফ লগতে এইটো থকা নাইহয় জানো কাহ হলে যে ক। যে হয় ডক্তৰে মানে বিজলোৱা বস্তু খাবলৈ শাক দিয়ে মায়ে মাটিমাহটো নেখায়। তাৰপা ভণ্টি ভণ্টি ভাগৰ এ আমাৰ যে, যিটো যে, ডিঙি এইখিনি আলজিভা যে থাকে যে
আহ।
সেইকেইটা মানে বহা দুইটা মানে।
আচ্ছা।
তাইক সেইটো কাৰণে মানে এইোৰ বিজলৰা বস্তু খাবলৈ নিদিয়ে সেইটো কাৰণে তাহে তেহেতি মানে মাটিমাহত দালি নেখাই দিয়া মাট। দালি তেহেতলে আকৌ এক তাকে মচুৰ দালি আকৌ আমাৰে মাটিমাহৰ দালি বনোৱাতকে মানে আমাৰ ইমানকে ন
অ সেইটো হয়য়ে নহ'লে কামে কৰিব কাৰোবাৰ ঘৰত যা ঘৰত খাই মাটি দালি মাটি দালি সিহঁতৰ ঘৰত দালি অলপ লৈ আহিবি, বনাই দিব ধৰ তই তাতে বনালি খালিও আৰু অলপমান লৈ আহিবি ঘৰৰত এতিয়া তই নিজে খাবি তেনেকুৱা
সেইটো আমাৰ শুন কষ আমাৰ কাষ খৰুআইটাই মাটিমাহ দালি বনালে মানে মই গম নাই কোৱা নাই কিন্তু মই গোন্ধটোত গম পালো ন। এ ধৰি লতো মাহ দালি বনালে হেৰিয়তে গম পায় ন, নহৰু গোন্ধটোতে
সেই গোন্ধাই কি মজা।
অ ত অ তাৰপিছত মই গৈমি মই তেহেঁতৰ পৰা এবাৰি লৈহে আহিছোগে
অ মানে তই গোন্ধ পাই পেলাই গুচি গলি নে কি
গু গুন্ধ বাই বল গুচি গ'লো
এই কিছুমান বস্তু আছে দেই, এতিয়াতো সেই মাংস মাছতকো মানে সেই তেনেকুৱা কিছুমান বস্তু আছে যিবোৰ ধৰ ধ ক'ৰবাত বনিলেও ধৰ এ দিয়ক বুলি কৈ অকমান লাগেই মানে হয় নে নাই বাৰু
অ মোক মোৰ সঁচা কথা আকৌ মোৰ লেতেৰা হওঁক জেগা কন কিবা হওঁ মোক চাবলৈ নাই মানে মোক সেই বস্তু যদি মই ভালপোৱা বস্তুটো পাওঁ।
অ', সেইটোৱে মোৰ এতিয়া সেই আগতে খাৰলি কি হৈছিলে, খাৰলি মই মানে বহুত বেছি ভাল পাওঁ হা মা-মায়ে মানে সৰুৰ পৰা খাৰলী বনাইছে, খাৰলি খাই থাকোঁ মায়ে বনাই থাকে ন তাৰপা খাৰলি মানে খাৰলি চিনটো কি এই খাৰলি যেতিয়া বনাই ন তেতিয়া মানে হেৰি তিনিদিন মানে বা দুদিন ম মানে মে খোৱা নহয় তিতা তিতা হৈ থাকে অকণমান
উম, উম।
এতিয়া মানে ধৰক খাৱলি খিনি যত থৈ দিলে তাত থৈ দিলে মানুহকে নাচাই ধৰ এতিয়া খোৱাৰ সময়তহে বায় বাৰে থাকিব লাগে ন, কিন্তু মই মানে, সেইবস্তুটো মানে সে ফাইদা লৈ লওঁ, কাৰণ এতিয়া খাৰলিখিনি যেতিয়া বনাই পেলাই থৈ দিব, সেই বনোৱা খাৰলিখিনিতো সেই মই গম পাওঁ যে দুদিনলে নাচাই মানে তাত খাওঁল কি হৈ আছে যে যেতিয়া ঠিক হ'ব ততাচ চাই পেলাই খাম আৰু তেতিয়া মানে মই ফাইদাটো উঠাই দিওঁ কি সেই তে যেতিয়া বনোৱা পিছৰ মানে মই মনে মানে টুকুৰা টুকুৰ চিঙি চিঙি জপত ভৰাবলৈ আৰম্ভ কৰিলো জপত ভবলে গ'ল আৰু। খাই খাই গৈ
সঁচাকে ভাল লাগে, অ'।
সেই কিছুমান বস্তু তেনেকুৱা, মাজতে আকৌ গুৰু তেনেকে খাইছিলো।
মই গুৰ বা তেনেকে খাব নোৱাৰো তই হেৰি খাই পাইছ নে এইটো যে ৰঙালাও গুটিটো যে ভাজি মেলি যিটো যে চাটনি বনাই, নকবি মো
আৰু কলা মাহৰ গুটি যে, কলা মাহৰ চাটনি
অ', অ তাত সৰু সৰুকে পিয়াজটো কুটি লৈ নিমখ তেল দি মেলি জলকীয়া অকণ সগে দি
অ'। তোৰ মানে কলা মাহৰ কলা মাহৰ গুই যদি তোৰ আমাৰ এই বিহ জলকীয়া যে তেলত দি যে থই, সেই তেলত দিয়া বিহ জলকীয়া তেলত অকণমান যেতিয়া ক'লা মাহৰ গুৰি দি পেলাই তই পিটিকা কৰি খাবিম মই গৈছো তই মাটিমাহৰ দালি অকণ যদি লৈ ল তই শেষ আৰু সিদিনাখন
সেইনা মই মই সঁচাক কৈ মই উঠিব নাই মইজেগে খাই বৈ দিব উঠিব নোৱাৰিম। ব উুনি বি কাই অ', নহয় জমনি কাহিনী এটা শুনিবি আকৌ হেৰি এইটো এই আমাৰ খুৰাকতো চিনি পোৱাাই নহয় ধৰ মামৰ লগৰ যে
পাওঁ পাওঁ
তাৰ পিছত কি হলে এনে-এনেকুৱা দিনতে, খেতি পথাৰৰ দিনতে মানে আমাৰ বৰ্তাহতৰ ঘৰ সেই নামঘৰত মানে ম ভাগত পাত পাতিলে মানে এঘৰীয়াকে তাৰপৰা তাত মানে তোৰ দিলে তোৰ মাটিমাহৰ দালি, তাৰপিছ তিছত এনেকে ৰঙালাও কিবা কিবি চব্জি এখন, ‌তাৰপা আৰু চাট নি, এনেকে কিবা কিবি বনালে দেই। তাৰ পৰা মানে আমি চবেই খালোঁ, তাৰপা খাই-পিছত মানে আমাৰ এই খুৰা, মানে কি হয়, পথাৰৰ পৰা গৈছে আৰু যাম মানে বেয়া নগ'লে ভাগৰ যুগে হলেও গৈছে একেবাৰে ৰাতিপুৱা ভাতকেইটা খালে, তথাপিও তাত গৈ এনে ভাত খাবলৈ গৈছে। প্ৰথমতে নেখায় মানে তাৰপা জাহাই কলে মা কিবাহৰ দালি বুলি ক'লে আৰু বহিলেগৈ অই! তোক কৈছোঁ, পিছত আহি আমাক কৈছে, হাঁহি থাকিব পৰা নাই, মানে কি পিছল নহয় জানে মাটিমাহ দালি
অ', মাটি মাহৰ দালি, তই যেতিয়া খাবলৈ ল', গম নেপা পাওঁ। গম নাপাও মানে, যেতিয়া আমি মাটি মাহৰ দালিটো খাই যাওঁ মোৰ অ'
তাৰপৰা কিমান খালে গমেই নাপালে মানে কিমাননো খালে, উঠাৰ পিছত পেটটো যেতিয়া উঠাব পৰা নাই তেতিয়ে গম পাইছে যে খৰকে খালে।
এইদৰে মোৰো এবাৰ হৈছিলে। তোৰ মানে কি হ'ল, এই হেৰিয়াত, এইটো আমাৰ ঘৰৰ পৰা ওচৰৰে, মই ক্লা লাছ সেই চছেভেন মত থাকো তেনে, আমাৰ ওচৰ পৰা মানে, আমাৰ পেহা এজনৰ ঘৰত ভাত খাবলৈ মাতিছিল। তাতে যেনিবা চবেই ভাত খাবলৈ গ'লোঁ। তাত যেনিবা সেইদিনাখন নিৰামিষ ভাত হা আ, সেইদিনাখন মানে মই গ'লোঁ গৈ পেলাই, মাট টি মাহ ভাত খাই, পুৰা খাই দিলোঁ নহয়। তাৰ পৰা আকৌ মই মানে কি কথাটো কি, বেলেগৰ ঘৰত যদি যাওঁ ন', বেলেগৰ ঘৰত থাকি, থকা হওক, গা ধোৱা হওক, সেই মানে মই ভাল নাপাওঁ।
অ'-অ'।
মাটি মাহৰ, মানে, মাটিমাহটো খাই দিয়াৰ লগে-লগে মোৰ, ইফালে তোৰ গা ধুব লগা হৈ গ'ল।
অ', তাৰপৰা
তাৰ পৰাা দৌৰিছো ঘৰলে উপায় নাই ন।
অ', সচাকৈ, এইটো ক'ব লাগিব আৰু অ'
পুৰা খাই দিলোঁ ন', সেইটো কাৰণে মানে, মই একদম তাৰ পৰা ঘৰত, একদম ঘৰত পাই গৈছে, পুৰা ঘৰলৈ আহিছোঁ। মানে তোৰ, পুৰা খাই দিলোঁ, গমেই নাপাওঁ কিমান খাইছোঁ। তাৰ পিছত যেতিয়া মোৰ এ' গা ধুব লগা হৈছে, তেতিয়াহে মই গম পাইছো যে, মই আজি বেছি হল খোৱাাতটো, এ তেনেকুৱা মানে কিছুমান আজিকালি সংঘৰ যিটো ভোজ পাতে ন, তো মানুহ মৰাৰ পিছত দহাকাইছে পাতে
এে আম আমাৰ তেনেকোৱাই আক।
অ', তোৰ হেৰি কয় ন', তোৰ মাটিমাহৰ দালি হওক তাৰ পৰা আকৌ চৰাই পিনে ৰঙালা ডক্তৰে বনাই, যেতিয়া তোৰ তাতে, জিকা দুই-এটুকুৰা মানে দি দিব নহয় তেতিয়া তই কিমাননো ভাত খাৱ, গমেই নাপাৱ।
এইটো হেৰি, অ' চৰ্ট ফৰ্মত কি কয় গম পাৱ নে? আৰ্চিএম, ৰঙালাও, চয়াবিন, মটৰ।
অ', গতিকে সেই, সেই খানাটো মানে তোৰ, আমাক সেই মাটি মাহৰ দালি, ম-মচুৰ মাহৰ াল এক্স্ৰ থাকে কিন্তু মই বহু বাৰ দেখিছো মচুমাহৰ দালি তেনেকে তো নহয়, মানুহে নেখায়। কিন্তু মাটিমাহৰ দালি খাই হোৱাৰ পিছতো ত', আকৌ ভিতৰত যদি থৈ দিয়া থাকে, তাৰো পেলাই, আনি পেলাই মানে, দিব লাগে। তেনেকুৱা ব্যৱস্থা হৈ যায় মাটিমাহৰ দালিৰ লগত।